হেল্ল!
অও কোৱা?
কি কৰি আছা?
কি কৰিবা আৰু! আছোঁ এনেই।
উম, তাৰপিছতে খোৱা-বোৱা কৰিলা?
তুমি কি কৰিছা? যুঃ।
মই কি কৰিবা আৰু তোমাৰ, অঁ, মই এই আছোঁ এনেই। তাৰপিছতে তোমাৰ মাহঁতে কি কৰিছে? হাঁ, হাঁ?
মাহঁতে হে আছে ঘৰত, আছে ঘৰৰে কাম-বন কৰি।
অ, অঁ অঁ, বুজি পাইছোঁ। মইহে আছোঁ আৰু এই
আচ্ছা, আচ্ছা। বাকী খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা হ'ল। হেৰি এইটোক কি বুলি কয়? আজি হে তাকে পইতা খা পইতা ভাত কেইটামান খাম বুলি ভাবিছোঁ।
অঁ, হয় নেকি?
উম' তোমাৰ হে পইতা ভাত খাম বুলি ভাবিছো।
ৰাতিয়ে পানী দি থৈছানে?
ৰাতিয়ে পানী দি থৈছো তোমাৰ সেই বহুত- কেইটামানৰ বা তিয়ালো। তাৰপিছতে তোমাৰ সেইফালে তোমাৰ-
আলু আল আল আলু এটা পুৰি ল'বা।
আলু তোমাৰ পেহি পোৰা নহয় যেনিবা সিজায়ে থোৱা আছে বাৰু। তাৰ পিছত এই আমাৰ জুই খেলতো নাই যে।
তাপা চুকনা জলকীয়া এটা।
এই তোমাৰ আলু এটা পুৰিলো, তাপা লগতে তোমাৰ হেৰি পুৰিলো, দি অ'- কি আলু এটা পুৰিলো ভাবিছা, আলু সিজালো তাপা দিম এট- তাৰ লগত ডিম বইল কৰিলোঁ।
উম'
তাৰপিছতে এইফালে তোমাৰ- এঁ খৰিচা, পিটিকা, কঁঠাল গুটিৰ লগত পিটিকা কৰিম। তাৰপিছতে তোমাৰ আৰু হেৰি- সেটো কি বুলি কয় আকৌ ডিম এটা আকৌ আমলেটো কৰি ল'ম বুলি ভাবি- ভাবিছো, মানে সেই মাহঁত- নহয় সেই মাহতলে আমলেটটো কৰিম যে মালে তাপা সেই তেতিয়াই বোলো আমলেট অকমান লম আৰু ভাল লাগে অও। তাৰ পিছত সেই সৰু পুঠি মাছ আছিলে। তাপিছত পুঠি মাছ পুঠি মাছ কেইটামান ফ্ৰাই কৰি ললো। তাৰপাছতে আৰু তেনেকে আৰু নেমু এচপা লৈ খাই দিম আৰু বুইছা।
বুজিছো বুজিছোঁ ঠিকে আছে এই গৰমত তেনেকে খুৱাই ভাল অও।
তাকেহে, তুমি পইঠা ভাত ভাল পোৱা নে?
এ ভাল পাওঁ ভাল পাওঁ, মই বহুত ভাল পাওঁ।
হয়নে?
মই এই তোমাৰ- মই তোমাৰ উম হেৰি এইটো কি কয়? আলু পুৰি লওঁ।
উম'
তাৰপিছত তোমাৰ সেই ভুল যে-
উম উম উম'
ভোল বা এনেকুৱা পটল বা ভোল বা পটল এনেকুৱা পুৰি- তাৰপিছত আলুৰ লগত পিটিকা কৰি- তাৰপিছত তোমাৰ এই হেৰি থাকে- কে ন এইযোৰ কি কয় তোমাৰ উম এতিয়াতো কঠাল গুটিৰ দিন-
উম উম'
কঁঠাল গুটিও তুমি হেৰি কৰি চাবাচোন তুমি পুৰি পেলাই।
অঁ পুৰি পেলাই খাইছো অঁ ভাল লাগে।
তাপা তোমাৰ অঁ পিয়াজ ধুনীয়াকে কাটি ল'ব লাগে। মিঠাতেল অকমান দি নেমু অলপ চেপি আৰু- শুকান জলকীয়া এটা পুৰি ল'ব লাগে।
পুৰি ল'ব লাগে অঁ পূৰা আলু পিটিকাটোত দিয়ে আৰু-
তাপা তেনেকেই ভাল আৰু।
উম' তোমালোকতো ঘৰতে গাখীৰ আছে ন। দৈতটো বনোৱা হয় চাগে।
বনোৱা হয় কেতিয়াবা। মানে তেনেকে নহয় আৰু কেতিয়াবা।
এই হেৰি কৰিবাচোন বস্তু এটা খাই চাবাচোন।
কি।
তোমাৰ একদম চেম পঁইতা ভাতৰ নিচিনাকে কিন্তু এইটো মানে চাউথৰ। টায়লত হয় আৰু তোমাৰ হেৰি কৰিব এই দৈ টো। তোমাৰ ভাত পইতা ভাতকেইটা থলা নহয়।
বুজিছা।
তাৰপিছত পইতা ভাততে তোমাৰ পূৰা নিমখ তেল। জলকীয়া পিয়াজ যেনেকে আমি মানে খাওঁ। তাপা‌ হেই তেনেকে তোমাৰ বনাই পেলাই মানে খাই পেলাই তাৰপা তোমাৰ। তোমাৰ হেৰি এইটো কি বুলি কয় সেই তেনেকে বনাই পেলাই। আৰু লগত লবা ধলা পিটিকা চিতিকা কিবা এটা ললা নহয়। তাৰ পিছতে তোমাৰ তাতে দৈ অকমান দি দিবা দৈ অকমান দি পেলাই। তাতে তোমাৰ হেৰি কৰিবা এই তেলতে তোমাৰ সৰিয়হ। কেটে মানে। তাৰপিছতে মিঠি গুটি মিথি গুটি নিদিলে অপচনেল আৰু। বা সৰিয়হ কেইটামান দি পেলাই। তেল অকণ মাৰি তাতে নৰসিংহৰ পাত দুটামান দি তুমি সেই ভাতকেইটাৰ ওপৰত দি দিবা।
বুজিছ।
তাৰপা দি পেলাই। তাত তুমি পিটিকা চিটিকা দিম চিম লৈ তুমি যেনেকে খোৱা আৰু লগত যি খোৱা। খাই চাবাচোন বিৰাট ধুনীয়া লাগে।
বুজিছোঁ অ।
খাই চাবাচোন তেনেকৈ টেষ্টটো বিৰাট ধুনীয়া লাগে মই মানে সেই তেনেকৈও কেতিয়াবা। খাওঁ বুজিছা কেতিয়াবা মুখখন সলাই লাগে যে।
উম উম উম উম।
গৰম দিন কেইটাত কি হয় মুখখন সলাই সলাই খাবলৈ মন যায় কিবা এটা।
মন যায় অ বাকী হেৰি এইটো কি। বা তোমাৰ উম দেউতাটো নাই চাগে দেউতা। কামলে গল।
দেউতা নাই দেউতা নাই দেউতা নাই ডিউটি।
ডিউটি অ বাকী হেৰি এটো কি কয় উম। গৰম কেনেকুৱা তোমালোকে ফালে।
এই গৰমে ফালিছে আকৌ সেইকাৰণেত পইতা ভাতৰ কথা উলিয়াইছো না। আমাৰ তোমাৰ দেওবাৰ এতিয়াতে আমাৰ ইয়াত বৰষুণ নাই পায়।
আমাৰ ইয়াত পুৰা বৰষুণ আহিছে।
হয় নেকি আমাৰ ইয়াৰ বৰষুণ সৰখুন নাই। আৰু আমাৰ মানে কি হয় তোমাৰ এই এইটো কি বুলি কয় তোমাৰ আমাৰ মানে। ধৰি লোৱা হেৰি হলে এইটো কি বুলি কয় তোমাৰ আমাৰ যদি ধৰি লোৱা। দে আমাৰ মানে দেওবাৰ দিনটোত। আমাৰ প্ৰায় পইতা ভাতটো মানে গৰম দিন কেইটাত খুব চলে
বুজিছো অ।
পঁইতা ভাতটোৱে গৰম দিনকেইটাত খুব চলে তোমাৰ খাই থকা হয় মানে।
অ অ। অহ।
তাৰপিছতে ইমান ভাল লাগে খায়।
ভাল লাগে ভাল লাগে এই তেনেকেই ভাল লাগে আৰু বিশেষকে এই গৰম দিন কেইটাত। অ।
সাধাৰণ ভাৱেই ভাল লাগে। তোমাৰ মোৰ এই জাল জু জাতীয় বস্তুবোৰ মানে ভাল নাপাওঁ। আমাৰ সেইতিয়া কালি তোমাৰ দেউতাই ক'লে মাংস অকনকে আনিম নেকি আজি খাবা নে? মই বোলো নাই দেই মাংস খেলো ন কৰিবা, মই মাংস খাব একদম নোৱাৰোঁ। ম‌ই বুলো তোৰ মাংস এই গৰমত নবনাওঁ নেখাওঁ। মই ল দাইল ব পানী ক‌‌ণে মই আলু পিটিকাকণো ভাতকিটাকে খাম দেই। এই গৰম দিনকিটা তোমাৰ‌ নেমু অকণ সচাকে, এই তোমাৰ মাছ - মাংস থাকিলে মানে খাব নোৱাৰি দেই, গৰম দিনকেইটা মোৰ ভাত পেটলে নাযায়েই আৰু মচলা গোন্ধ পালে কিবা পেটটো ওপতিহে আহে। তাৰপিছতে হেৰি এইটো কি বুলি কয় সেই আৰু লগত মানে ধৰি লোৱা কেনেকুৱা কি ভাল পায়? পথাৰত তোমালোকৰ পথাৰৰ দিন নহয় এতিয়া প ঘৰত কাম - চাম কৰি আহি তুমি পইতা ভাত কেইটামান খাই দিবাচোন পেটটো চেচা
উম উম উম।
তেনেকে।
তেনেকে নাই তেনেকে কৰাই হয় তোমাৰ আজি বেছি দিন হোৱা নাই ধৰা চাৰি - পাঁচ দিন মান হ'ল নোখোৱা এনে আগতে খাইছিলো আগতে তোমাৰ এতিয়া মানে সেই পথাৰলৈ এইকেইদিন ধৰা ৰ'দত বৰষুণ নোহোৱা কাৰণে ধৰা পানীদুনিও নাই যে সেইকাৰণে পথাৰলৈ যোৱা হোৱা নাই সেইটো কাৰণে তোমাৰ উম খোৱা মানে হোৱা নাই তেনেকে। আৰু এই হেৰি ধৰা, কাম - বন কৰি আহি পথাৰ এই ৰ'দত তেনেকা আহি পেলাই খাই ভালো লাগে দিয়া।
ভালো লাগে, তোমাৰ সেই মাছ - চাছ অকল লগত ভাজি
উম নহ'লে তোমাৰ গৰৈ মাছ পুৰি উমহ খাবা আৰু।
উমহ কবই নালাগে, তোমাৰ সেই আমাৰ তেনেকে পথাৰত মানে এইকেইটা দিনত পথাৰলৈও তেনেকে নিয়া হয়। কালিও হে তেনেকে তোমাৰ আমাৰ পথাৰত কাম কৰ, ভাল পাই আকৌ। পুনৰ আহে কালি আমাৰ পথাৰত তেনেকে কাম কৰি আছিলে। তাৰপিছতে মায়ে কলে কি খাব সুধিলে। তাৰ পিছত দাইল ভাজিবলৈ কিবা কিবি বনাও, আজিকালি আকৌ মানুহবোৰৰ বেমাৰ - আজাৰ নু বুচি নহয় আজিকালি আকৌ একো খাবও নোৱাৰা হ'ল ন মানুহবোৰে।
বুজিছো অ সেইটো।
তাৰপিছতে সেই তোমাৰ সেধেই হ'লত যেনিবা তোমাৰ উহ এ লাহেকে তোমাৰ সেই কৰা হ'ল পইতা ভাত মা মানুহগৰাকীয়ে ক'লে বোলে পইতা ভাতকে বোলে বনাব পইতা ভাতেই খাম। তাৰ পিছত মায়ে বোলে আগদিনাখনৰ ভাত নাই নহয় কাৰণ আমিতো বোলে ভবাই নাই। সেইটো কাৰণে বোলে ভাতো থোৱা নাই নহয় তাৰপাছতে কি কৰিম বোলে। তাৰপিছত বোলে এটা কাম কৰক আজি ভাত বনোৱা বোলে ঠাণ্ডা ভাৱ যদি ঠাণ্ডা হৈ গল বোলে ভাততে পানী অকণমান। পানী অলপ দি পেলাই বোলে ফ্ৰিজতে থৈ দিয়কচোন। চেঁচা পৰি থাকিব বোলে ভাতকেইটা তাছত মায়ে বোলে অআই আছৰিত খানা দেখোন। তাৰপিছ‌তে আৰু মায়েও সেই তেনেকে পানী অলপ দি পেলাই ফ্ৰিজতে থৈ দিলে। ভাতকেইটা যে চেচা পৰি গল তাৰ পিছত তোমাৰ আলু পিটিকা বনালে। তাৰপা ডিম পু ডিমটো সেই বইল কৰি পেলাই ডিমৰো পিটিকা বনালে। তাৰ পিছত আকৌ ডিমৰ ভুজিয়া বনালে। তাৰ পিছত তোমাৰ ৰঙালাউ আগৰ ভাজি। তাৰ পিছত তোমাৰ লগতে সেই পুদিনা চাটনি তাৰপা বেহুৱা। তাৰ পিছত খৰিচা আৰু কঁঠাল গুটি পিটিকা। তাৰপিছত আৰু তোমাৰ গৰৈ মাছ নহয় যেনিবা পুঠি মাছৰ তেনেকে ফ্ৰাই একদম তেনেকে দিলে কেনেকুৱা টিপটিত খাইছে মানে আমিও ভাল লাগিছে ন আমিও সেই খালো হেই ইমান ভাল লাগিলে খাই
বুইছো অ
বৰ ধুনীয়া লাগে এই পথাৰৰ দিন কেইটাত সেইবোৰ খাই
উম উম উম উম হেৰি এইটো কি কয় বাকী হেৰি উম বহুত দিন হ'ল লগো পোৱা নাই নহয় যোৱাও নাই সেইফালে যোৱাও হোৱা নাই যাব লাগিব এবাৰ তোমালোকৰ তাত মাহঁতে পঁইতা ভাত খাব
তাকে তাকে আহিবা পইতা ভাত খাবাহি। তোমাৰ একদম ধুনীয়াকে মই মাংস চাংস নোগোটাও আৰু মাছকে গোটাম।
অ' অ'।
তা ভাত বনাম একদম খাই চাবা কেনেকুৱা লাগে। গৰম দিনকেইটা সঁচাই কে মানুহে একদম মানুহে সেইটোৱে ভাল পায় ন। একদম তেনেকে খাম। তোমাৰ ভাল লাগিব আহিবা একেলগে ভাতগেইটা সেই তেনেকে লাগিলে একেলগে মানুহে লগে ভাগে। হ'লে তোমাৰ নিমখ তেল ভাতকেইটাও ভাল লাগে নহয়নে।
ভাল লাগে অ
তাৰপা এতিয়া হেই চাহ তাহ চাহ তাহ খাবা নে কি খা এতিয়া সেই চবত তবত খাবাগে নে চাহ তাহ খাবা কি খাবা
এ চাহ নাখাও এই গৰমত ধৰা ভাত খাব নাৱাই আৰু মই এনেও তোমাৰ বিশেষকে মই চাহ নাখাওে মানে
উম উম উম
মানে চাহ নাখাওৱে এই হেৰিকে নেমু চৰবত খাওঁ আৰু এই কিনাবোৰ খা বলে ভাল নহয় নহয় তোমাৰ মুখতহে মিঠাটো
উম এইবোৰ অপয়হে অপয়হে এইবোৰ
সেইটো কাৰণে সেই ঘৰৰ নেমু আছে নেমুকে খাও এটা
সেইটোৱে নেমুৱে ঠিক আছে নেমুৱে ঠিক আছে বুজিছা
উম উম
তাৰ পিছতে বাকী বাৰু দিয়া হ'ব তেতিয়া হ'লে বহুত দেৰি পাতিলো ভাল লাগিলে
ভাল লাগিল ভাল লাগিল দিয়া যাম দিয়া
আহিবা আহিবা দিয়া ঠিক আছে হ'ব
ঠিক আছে
উম।